কি কৰি আছা?
অঁ মই ঘৰতে আছোঁ ৰ'বা, তুমি কি কৰিছা, এনেই আছোঁ বহি।
মই তোমাৰ এনেই অলপ বাগাৰ দি আছিলো ৰবা।
অঁ অঁঁ এটা কথা সুধিম বুলি ভাবিছিলোঁ কিবা পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছা নেকি তুমিতো ডিগ্ৰী পাছ কৰিলা ন
এতিয়া পৰীক্ষাৰ কাৰণে মই চীন পৰি ইমান এটা পৰীক্ষা আছে তোমাৰ ৰেলৱেপৰা লৈ কেনে চেন্ট্ৰেল গভমেণ্টৰ পৰা লৈ কেনে তোমাৰ ষ্টেট গভমেণ্টৰ পৰা লৈ কেনে খোনটোৰ কাৰণে পঢ়ো মই ভাবি পোৱা নাই।
হয় তাকেতো মই তাকে মই কি কৰোঁ মইো মই ভাবি পোৱা নাই মানে কি কৰিম ভৱিষ্যতে তাৰ বাবে কোনটো দিশত যাওঁ কি পৰীক্ষা দিওঁ মানে সকলোবোৰ মানে উলত পালত হৈ আছে কি কেনেকে কি কৰিলে ভাল হ'ব তাৰ বাবে তুমি কি কৰিম বুলি ভাবিছা?
এটা কাম কৰো আমি জাপানী চিকি কেনে যাপানিছ শিকো জাপানিছ শিকি কেনে জাপানত যাওঁ আহাঁ জাপানত দী আছে নহয় অসমৰ মানুহক আতিয়া আমি বুঢ়া বয় ক মানুহৰ তোমাৰ হে চাফা কৰিব লাগিব পেচাব
কি
সঁচা গৰ এইবোৰ চাফা কৰিব লাগিব দিব আমাক।
সেইবোৰ সেইবোৰৰ যব ওলাইছে নেকি?
অ মোৰ আহি আছে মানে তোমাৰ একদম গ্ৰুপৰ মেজ আহি থাকে তোমাৰ বা জাপানিছ ট্ৰেনিং আৰু তোমাৰ হেঁটো দিকিনে জাপানত চাকৰি দিব কি বা চাকৰি দিয়ে গম নাপাও আৰু
তাত মানে কি অ তোমাৰ অ
এ টেকে আৰু মানে তোমাৰ বুঢ় বয়সস্থ মানুহৰ অলপ সেয়া কৰিব লাগিব চাব লাগিব আমি মুনা মতে মই অহ।
অ তাৰ বাবে ভালেখিনি পইচাও থাকিব বধে
থাকিব কিন্তু অচিনাকি দেশ অচিনাকি মানুহ
ভাল পাৰ ৰিস্ক আছে বহুত বহুত তোমাৰ ক'ব নোৱাৰি ন কেতিয়া কি হয়। আমি এতিয়া আমি পাৰিলে অসমতে থাকি ঘৰৰ ওচৰতে থাকি কামবোৰ কৰিব পাৰিলে ভাল হয়। তীয় পৰিয়ালৰ লগত থাকিব পাৰিলে ভাল লাগে দিয়াচোন।
সেইটো হয়, কাম কৰিব যাব লাগিবএ কৰ'বাত।
যাব যাবতো লাগিব যাব অ হয় হয় যাবতো লাগিব তাৰে মাজতে আহ এতিয়া যিহেতু অসম চৰকাৰৰ চাকৰিবোৰ ওলাই আছে। কিবা কিবি ওলাই আছে ন তৃতীয় বৰ্গ চতুৰ্থ বৰ্গ
আৰু তুমি ফৰ্থ গেটৰ কিবা ভাবিছা নেকি দিম বুলি
ফ'ৰ্থ গ্ৰেড অ হয় ফৰ্থ গ্ৰেড ভাবিছোঁ আমিতো এতিয়া গ্ৰেজুৱেট ন আমি থাৰ্ড গ্ৰেড দিব পাৰিম।
আৰু কিবা এই ফৰ্ড গ্ৰেডৰ চাকৰি চিলেবাছ কি হা তোমাৰ পৰীক্ষাৰ। জানা নেকি
চিলেবাছ তোমাৰ তোমাৰ যেনে ইংলিছ থাকিব তোমাৰ লগতে সাধাৰণ বি- জেনেৰেল এইটো জোনটো থাকে আমাৰ গণিত তাৰপিছত তোমাৰ ৰিজনিং থাকিব তাৰপিছত তোমাৰ আৰু সেই থাকিব আৰু কিবা কিবি আছিল নহয় মই বিশেষ চোৱা নাই বাৰু ৰিজনেলটো থাকিবই আৰু তোমাৰ - মেথছ থাকিব, ইংলিছ থাকিব, জি কে থাকিব, জেনেৰেল নলেজ থাকিব - বেচিক এ এৱাৰনেছ থাকিব। টো আমাৰ কাৰেণ্ট এফেয়াৰছ থাকে সেইটো লাগিব।
তুমি এক কাম কৰিবা, তুমি মোক অ কিবা যদি পোৱা যদি দিবা আৰু মই মই লগৰে দিছিলি কিবা মই - দাদাই দাদাই ভান্তিয়ে দিছিল নেকি তোমাৰ?
কি বস্তু এ ডি আৰ ই?
অ।
এ দি আৰ ই মোৰ ঘৰৰ মানুহে দিয়া নাই কোনো মোৰ অ চিনাকি দুই তিনি জনে দিছিলে। তেওঁলোকক সুধিব পাৰিম অৱশ্যে তেওঁলোকৰ পৰা কথাবোৰ জানি ল'ব পাৰিম অৱশ্যে।
তেখেতক সুধি কিনে কবাচোন তুমি মোক।
সুধিম বাৰু সুধিম মোক মানে - অ মইয়ো জানিব লগা আছে ন অকল তোমাৰ বাবে নহয় মইয়ো জানিব লগা আছে যিহেতু মোৰো সেইটো- একজাম দিম বুলি ভাবি থৈছোঁ। অঁ থাৰ্ড গ্ৰেডটো দিম চাগে থাৰ্ড গ্ৰেড তোমাৰ ডিচেম্বৰ মাহলৈকে ওলাব চাগে। এপ্লিকেশ্যন।
এ তুমি কি ভাবিছা কি কৰিবা এতিয়া, সেইটোয়ে পৰীক্ষাই দিবা?
অঁ তোমাৰ যিমান ওলায় এইকেইদিনত গোটেইকেইটা দিম আৰু। যিমান সম্ভৱ যিমান দূৰ সম্ভৱ হয়।
এতিয়া মানে আমি সৰুৱা পৰীক্ষাই - অ কোৱা কোৱা।
চে চেষ্টাটো কৰিবই লাগিব গোটেইখিনিয়ে দিম, যিমান আহে আৰু যিমানখিনি পাৰো। আৰু তোমাৰ চাবা সকলোবোৰ একজামৰ চিলেবাচ - প্ৰায় প্ৰায় চিমিলাৰে থাকে অলপ অলপ বেলেগ থাকে তোমাৰ - তুমি বেংকিংত গলে তোমাৰ অলপমান বেলেগ হব মেটচটো বেচিকৈ লাগিব। টো ইংলিছ লাগিব বাকীবোৰ একে একে আৰু অলপ চলপ।
মানে আমি সৰুৰ পৰা পৰীক্ষা দি আহি আছো এতিয়া ও পৰীক্ষাই দি থাকিব লাগিব।
উম পৰীক্ষাৰ চাৰিওফালে পৰীক্ষাই পৰীক্ষা।
আগৰ পৰীক্ষা গিলা হয় যে ক্লাছ ক্লাছ ক শ্ৰেণী দ্বিতীয় শ্ৰেণীত - তৃতীয় শ্ৰেণীৰ পৰীক্ষাবোৰ এক যোগ এক দুই এঘাৰ - আৰু ৰামে ৰামে কি ভাল পায়?
আৰু ছবি আঁকিব দিছিলে যে -
অ' অ' আমৰ, কলৰ -
এইবোৰ আঁকিব দিছিলে তাতে দচ দচ নম্বৰ দিছিলে। এদিন নাই আৰু এতিয়া কলগছ ফুল আঁকিব দিছিলে-
নাই কি কৰিবা আৰু এতিয়া সেয়ে আৰু - ডাঙৰ হৈ গলো এতিয়া আমি কলগছত আমাৰ - আমাৰ পিছফালে লাগে।
একদম সঁচা কথা, কলগছ তেতিয়া - আগপিনে নাই পিছপিনে পাইছে, উম মানে - প্ৰতিটো খোজতে মানে চিন্তা আৰু কি হব কি নহব এনেকুৱা - যিহেতু মানে সিদ্ধান্তবোৰ ল'ব লগা হৈছে ন। ভুল ল'লে নিজৰে ক্ষতি -
উম, এতিয়া আমি আমাৰ এতিয়া শিকাৰ এতিয়া আম আৰু শিকিব লাগে আৰু - আৰু শিকিব লাগে মানে বহুত শিকিব আছে আমাৰ
বহুত থাকিব টাইম হাতত কম আছে আৰু যেতিয়া বহুত প্ৰতিযোগিতা বহুত ন
হয়।
মানুহবোৰৰ মাজত মানে সকলোৱে মানে পাগলৰ নিচিনা পঢ়ে সকলে মানে দিন দিনৰ দিনটো পঢ়ে ৰাতিটো পঢ়ে মানে প্ৰতিযোগিতা মানে বহুত আৰু
সেইটোয়ে হয় তোমাৰ এতিয়া চোৱা তোমাৰ অ' আজিকালি তুমি কম্পিউটাৰ শিকিব লাগিব সেইটোও শিকিব লগা আছে আমাৰ মই শিকা নাই এতিয়ালৈ
হয় ময়ো শিকা নাই মানে মোৰ লগত হয় হয় মোৰ লগতো মানে কম্পিউটাৰ বা লেপটপ নাই যে ঘৰত থাকিলে পাৰি শিকিব।
সেইটোয়ে শিকিব লাগিব লাহে লাহে
ঘৰত লগত এটা থাকিলে সেইটো তুমি শিকিলে তোমাৰ লাভ হ'ব কিন্তু তোমাৰ যদি ঘৰত নাথাকে বা তোমাৰ লগত নাথাকে নিজাকৈ এটা এতিয়া তুমি শিক কি আহিলে তোমাৰ সেইটো মন নথকা ন তুমি ঘৰত চেষ্টা কৰিব লাগিব নিজে তোমাৰ নিজৰ লেপটপত হওক বা কম্পিউটাৰত তাৰ বাবে নিজৰ এটা লেপটপ লাগে আৰু থাকিলে ভাল।
লৈ ল'ব এটা আজিকালি কমতে পায় বাছ শিকিব কাৰণে ছেকেণ্ড হেণ্ড লবা এনে সৰু অকল শিকিবৰ কাৰণে ভাল এটা আনিলে হ'ল
লম ল'ম ৰ'বা মানে এই তোমাৰ ফ্লিপকাৰ্টৰ চেল চলিব নহয়।
হয়।
তেতিয়া ল'ম বুলি ভাবিছোঁ।
অ' ল'বা ল'বা তাতে ল'লে ক'বা আমি একেলগ গেম খেলিম তেতিয়া
অ' ল'বতো লাগিবই এনেও আজি নহ'লে কালি ল'বই লাগিব এনে
সেইটো আমাৰ বৰ্তমান যুৱ সমাজৰ সেইটো মানে ইম্পৰ্টেণ্ট আৰু একেবাৰে আমাৰ যোনটো আমাৰ বয়সৰ যিমান ল'ৰা ছোৱালী আছে সকলৰ কাৰণে বহুত ইম্পৰ্টেণ্ট
তুমি ইয়াত চালা এযে নতুনকে এ যাম তোমাৰ চিনেমা ওলাইছে তোমাৰ চুপা চুপি
নাই আমাৰ ওচৰত চিনেমা হল নাই যে যাব লাগে দূৰত যাব লাগে নলবাৰী যাব লাগে টহু যাব লাগে এনেকে মানে চাবলৈ মন যাই আছে কিন্তু মানে যাব ওলাই যাব লাগে দূৰ আছে তাৰ বাবে যোৱাই অহা তুমি চাইছা নেকি?
তুমি ইয়াত চাব পাৰা ইউটিউব ইউটিউব আছে ৱেব ছিৰিজ এটা সূপা চুপি এটোও ভাল।
অ, চপা, চপি ৱেব চিৰিজটো চাইছো মই কেতিয়াবাই চাইছো। ল, যেতিয়া ওলাইছিল তেতিয়াই চাইছো। ভাল লাগিছে, ভাল লাগিছে বহুত মানে কাহিনীতটো বহুত ধুনীয়া কাহিনী তোমাৰ। বহুত ধুনীয়া অভিনয় কৰিছে, তেওঁলোকে অভিনেতা সকলে বহুত ভাল লাগিছে। এচাই।
তোমাৰ মাতটো অলপ ওচৰলৈ অনা মানে মাইকটো।
হয় হয় মই শুনিছো অ, চিনেমা খন ইমান ভাল হোৱা নাই বোলে।
চিনেমা খন অলপ সাধন মানে তোমাৰ ইউটিউবৰ অলপ ইয়াতে বেছি সমাজক ভালকে দেখাব পা পাৰিছিল আৰু কথাবোৰ কিছুমান। এইতা ইটো চিনেমাত তোমাৰ সেইটো চেন্ঞ্চাৰ বৰ্ড থাকে তোমাৰ। টো নিদিয়ে কেতিয়াবা কেতিয়াবা।
হয়, মানে কিছুমান
কিছুমান দৰ্শকে কৈছে শুনিছো আৰু কিছুমানে ভাল বেছি ভাগ ভাল বুলিয়ে কৈছে কিছুমানে কৈছে। আঁহ যোনটো কাহিনী কাহিনীটো ইমান তা মানে ইমানো শক্তিশালী নহয় আৰু। ষ্ট্ৰং নহয়, ইমান কাহিনীত যিমান মানে হ'ব বুলি ভাবিছিল তেওঁলোকে। তে সেনেকুৱা পোৱা নাই বোলে। নাজানো আৰু মানুহৰ বেলেগ, বেলেগ মানুহৰ বেলেগ, বেলেগ এক্সপাত থাকে ন। মতামত থাকে।
অঁ বেলেগ বেলেগ তোমাৰ দৃষ্টিভংগী থাকে।
উম।
এতিয়া তোমাৰ চুপা চুপি গান বোৰো বৰ ধুনীয়া লাগে তোমাৰ বিশ্বজিত শকীয়াৰ গান কেইটামান আছে তাতে।
হয় বহুত ভাল লাগে, গানকেইটা মানে ব উম, শুনিছো শুনিছো মানে কি গান কেইটা একেবাৰে মানে মধুৰ গান একেবাৰে। শুনি শুনে মানে এনেকুৱা নালাগে শুন, হা
হয় হয় কোৱা কোৱা।
তুমি কিবা কৈ আছিলা কোৱা।
মই কৈছোঁ বিশ্বজিৎ শইকীয়া তোমাৰ কেইটামান গান বৰ ধুনীয়া লাগে তোমাৰ।
মানে তাৰ মে মেইন কথা তাৰ মাতটো বহুত মানে মধুৰ মাত। বহুত ধুনীয়াকৈ মানে গানবোৰ গাব পাৰে, এটা মানে ইউনিক মাত এটা তাৰ, তাৰ যোনটো কণ্ঠটো একেবাৰে বেলেগ ধৰণৰ সেইবাবে তাৰ মাতটো ভাল লাগে আৰু বাকীবোৰত। হয়।
আৰু তোমাৰ তেখেতৰ লিখাৰ ধৰণ বোৰো বৰ ধুনীয়া দিয়া।
উম, বহুত বহুত মৰমীয়াল ভাষাৰে লিখে।
সাধাৰণ কথাবোৰ মানে ব'ৰ হে, বহুত। শব্দদি সাধাৰণ ডাঙৰ কথাবোৰ সাধাৰণ শব্দদি তোমাৰ প্ৰকাশিত কৰে, তেখেতে।
উম উম বহুত মানে ৰোমান্টিক আৰু ভাল লাগে শুনি মানে অঁ একেবাৰে বিৰাট ভাল আৰু কি ক'ম আৰু।
ইয়াতে থাকোতে মই অলপ চাও ৰ, মুভি খান চাও ৰ চুপা চুপি খন
ঠিক ঠিক আছে ঠিক আছে ঠিক আছে।